হ
হয় নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। জয় জয়তে আমাৰ ভোলা বৰাৰ তৰফৰ পৰা মই আপোনাক প্ৰণিপাত মানে জ্ঞাপন কৰিছোঁ।
হয়, হয়। ভোলা বৰা নহয় আচলতে ভূমিত বৰা।
অ', হয়, হয়, হয়, ক্ষমা কৰিব। আপুনি খন্দেশ্বৰ চ চাবুক ধৰাক জানেনেে?
হয়, হয়, ময়ে খন্দেশ্বৰ চাবুকধৰা।
অ' আপুনিয়ে নেকি খন্দেশ্বৰ চাবুক ধৰা?
হয়, হয়।
হয়, হয়, ক্ষমা কৰিব দেই। এই আপোনাৰ বিষয়ে মই বহুত শুনি আছোঁ, আপুনি বোলে সমাজৰ এজন আ মানে নলেগলে লগা ব্যক্তি এজন, মহান ব্যক্তি হেনো আপুনি যি গুৰু হেনো সেই কি বুলি কয়, মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়ি হেনো আপুনি আ যি জ্ঞান অৰ্জন কৰিছে, সেই জ্ঞানৰ ফলত হেনো আপুনি বৰ্তমানো জীয়াই আছে।
হয়, হয়, আপুনি ঠিকেই শুনিছে মোৰ কথা, ইমানখিনি জানেনে মোৰ কথা আপুনি? মই মানে কি ক'ব, মহেন্দ্ৰ মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়িলোঁ মানে মহেন্দ্ৰ কন্দলী এজন, মানে তেতিয়াৰ দিনত আমাৰ স্কুল কলেজ বোৰ নাছিলে আপোনাৰ
হয়
বিদ্যালয় মানে মহাবিদ্যালয়বোৰ নাছিল তেতিয়াৰ দিনত, তেতিয়াৰ দিনত আমাৰ ইয়াত মানে টোল, টোল, টোলত মানে শিক্ষা প্ৰদান কৰা হৈছিল। সেয়ে টোলতে পঢ়ি, মহেন্দ্ৰ কন্দলীদেৱৰ টোলতে পঢ়ি মই শিক্ষাত প্ৰদান মানে শিক্ষা গ্ৰহণ কৰিলোঁ আৰু শিক্ষা গ্ৰহণ কৰাৰ পাছ পৰা আজি মানে ইমান এটা জনপ্ৰিয় হৈ গ'লো মানুহৰ মাজত। শং শংকৰদেৱ মাধৱদেৱৰ পিছতহে আপুনি মোকেই জানিব পাৰে মানে, ইমানেই জ্ঞানী আছোঁ মই
হয়, হয়, মই বুজি পাইছোঁ আপোনাৰ জ্ঞানৰ কোনো সীমা নাই, যিহেতু মই সমাজত আপোনাৰ বিষয়ে বহুত শুনি আছোঁ, গতিকে মই আপোনাৰ বিষয়ে অলপমান আ জ্ঞান আহৰণ কৰিছোঁ, সেয়েহে জ্ঞান আহৰণ কৰি মই গম পাইছোঁ আপুনি বোলে এজন বহুত মহান ব্যক্তি, আপুনি এনেকুৱা কিছুমান আৱিষ্কাৰ কৰি থৈছে যে আপুনি এটা পখিলাত আ উঠাই পেলাই আপোনাৰ ককাক মংগল গ্ৰহলৈ পঠাই থৈছে। গতিকে এনে মানে মহান ব্যক্তিৰ বিষয়ে জানিব পাৰিলে মোৰ ভাল লাগে। আৰু মোৰেই সৌভাগ্য বুলি ক'ব লাগিব যে, মই ইমান এজন মহান ব্যক্তিৰ সৈতে আ বাৰ্তালাপ কৰিবলৈ পাইছোঁ, আৰু তাৰ লগত মোৰ আজি মনটো অকণমান বেয়া লাগি আছে, যিহেতু আপুনি জানেই যে আজি আমাৰ কৰ্ম ক্ষেত্ ত্ৰ যে আমি কৰ্ম কৰি আছিলোঁ, যি আমি বেপাৰ কৰি আছিলোঁ সেই বেপাৰৰ মানে আজি যি অন্তিম দিন, আজিৰ পৰা আৰু আমি এনেদৰে ওলাই আহি এনেদৰে বাৰ্তালাপ কৰিবলৈ নাপাওঁ, কথোপকথন কৰিবলৈ নাপাওঁ, আৰু যি পুঁজি আমি লাভ কৰি আছিলোঁ, সেই পুঁজিও আজিৰ পৰা আমি নোপোৱা হ'ম গতিকে মনটো সেয়েহে বহুত বেজাৰ লাগি আছে
আপুনি এইটো ভুল ভাবিছে, আমি মানে যিটো কাম কৰি আছিলোঁ, সেইটোৰ পৰৱৰ্ত মানে পৰৱৰ্তী সময়ত আমি সেইটো বাদ দি মানে আমি মানে আমি যিটো কাম কৰিছিলোঁ, সেইটোতে এটা নত তুন কাম আৰম্ভ কৰিম।
হয়, মানে তাৰ তাৰ কাৰণেও আপোনাৰ যিহেতু দুদিনমান সময় আছে, দুদিনমান সময় আমি অপেক্ষা কৰিব লাগিব আৰু যিহেতু আপুনি জানেই আমি এতিয়া দুয়ো আপোনাৰ আপুনি ডিব্ৰুগড়ৰ ফালে ৰাওনা হ'ব, মই লখিমপুৰৰ ফালে ৰাওনা হ'ম সেয়েহে মানে মই কৈছো যে আজি। মানে এনে দিন নোপাও যে আমি এনেকে ওলাই আহি আমি বাৰ্তালাপ কৰো।
হয় হয়। হয় হয় এই দিনকেইটা বাৰু মনত থাকি যাব এই দিনকেইটাতে। অতি মানে ধন উপাৰ্জন কৰিলো আৰু বহুতো কামো হ'ল আমাৰ।
হয় হয়। মোৰো সেই আপোনাৰ হয় খোৱা বোৱাৰ হয় হয় খোৱা বোৱাৰ লগতে যি মই আপোনাৰ এটা আপোনাৰ স্পৰ্টিং কিনিলো পিন্ধিবৰ কাৰণে এটা পেন্ট কিনিলো। তাৰ লগতে আৰু এটা চেণ্টৰ বটল কিনিলো। আৰু তেনেকে বহু ধৰণৰ ব স্তু লাগতিয়াল বস্তু কিনিব লগা আছে, যিসমূহ মই পৰৱৰ্তী পৰ্যায়ত কিনিম। কিন্তু মানে কি ক'ব যিহেতু ধাৰে লোৱা মানুহৰ সংখ্যা অকণমান বৃদ্ধি পাই গৈছে সেয়েহে অকনমান থমকি ৰ'ব লগা হৈছে। আৰু বৰ্তমান যিহেতু মই কৰ্ণখনো ফুটালো, গতিকে কৰ্ণ খনো আপোনাৰ সেই কৰ্ণখনত পিন্ধিবলৈ ভাল তাত কাণফুলি আনিম বুলি ভাবিছোঁ।
হয়। ময়ো ময়ো মানে তেনেকে বহুত বস্তু কিনিলো এডাল হেডফোন কেনিলো।
হয়।
তাৰপিছত আৰু এটা মানে ঘড়ী কিনিলোঁ।
হয় হয়।
তেনেকৈ কিনিলোঁ আৰু কিছু বস্তু আৰু খোৱা বোৱাও ধেৰ হ'ল মানে আপোনাৰ কি
হয় আচল পইচা যেনি আহে মানে তেনিয়ে গুচি যায়।
হয় হয় কিন্তু লাগতিয়াল বস্তুৱে ললোঁ মানে। মনত থকা বস্তু আপোনাৰো তেনেকে মনত থকা বস্তু ল'লে।
হয় হয়।
ক'বলৈই হ'ব আগন্তক দিনত কাৰোবাক কাৰোবাক
আৰু আপোনাৰ তাতে আপুনি এটা কথা নোৱাৰে আজি দুখ পালো অকনমান যিহেতু আপুনি অলপ আগত দোকানৰ ফালে ৰাওনা হ'ল, আৰু এইকেইদিন মইয়ে আপোনাৰ দোকানলৈ গৈ গৈ মইয়ে আপোনাৰ দশ টকা বিশ টকা দি যিহেতু দুয়ো খাই আছিলো কিন্তু আজি আপুনি অকলে অ কলশৰে গ'ল আৰু কি খালে মই সেই বিষয়ে বাৰু জ্ঞাত নহয়।
হয় হয় মই মই মই আপোনাক মই আপোনাক সঁচা কথাটো কৈ দিছোঁ বাৰু, খালোঁ মই চিফ চ এপেটি খালোঁ আৰু চিখৰ এটা খালোঁ। মানে চিপচ এপেটি খালো মানে মই নিজৰ পইচাটো মোৰ এটকাও নাই মই- আপোনাক ঠগ তাহঁতেন কিয় নোখোৱালো হেতে তেন বাৰু মোৰ আমাৰ মানে মাহী ল'ৰাটো মোৰ লগত আহিছে আপুনি জ্ঞাত।
হয় হয়।
মাহী ল'ৰাটোৱে মানে বিশ টকা এটা লৈ আহিছিলে সেই বিশ দশ টকাটোৱে দশ টকাত আমি ঘৰ ধুনি দিলে আৰু তেওঁ চিপছ খালে লগতে ময়ো দুটুকুমান খালো তেওঁৰ লগত। অ'
হয়, হয়। তেতিয়া হ'লে বাৰু ঠিকেই আছে তেতিয়া হ'লে ইমান দায়-দোষ নধৰো। কিন্তু হ'লেও আপুনি যদি মোক এবাৰ হ'লেও সুধিলেহেঁতেন বা তাৰে পিছত যদি মোক দিলেহেঁতেন মই আনন্দিত হলোহেতেন
নহয় মানে দহ টকা, দহ টকা আমি ভগাই পেলালোঁ মানে। সেই দহ টকা মই শিখৰ এটা খালোঁ, তেওঁ চিপ চিপেৰি খালে আৰু মোক নিজৰ মতে তেওঁ দুপিচ দিছে অকল।
হয়, হয়, মই বুজি পাইছো কিন্তু আপোনাৰ যিটো- কণ্ঠস্বৰ যিটো কণ্ঠস্বৰটো মানে ক্ৰমান্বয়ে সৰু হৈ হৈ গৈ আছে। তাৰ কাৰণে মানে মই অকনমান শুনিবলৈ অসুবিধা পোৱাৰ নিচিনা সৃষ্টি হৈছে। গতিকে আপুনি যদি পাৰে।
অ' মই মানে শুই ললোঁ যে, শুই তেনে মানে শুই দিলে ধৰক এতিয়া আমাৰ শব্দটো কণ্ঠস্বৰটো অলপ সৰু হৈ যায় সেইটো কাৰণে মানে। সৰু হৈ গৈছে সেইটোত ক্ষমা কৰিব, মানে কি হৈছে শুই দ মানে মোৰ পিঠিটো অলপ খজুৱাই আছিলে সেইটো কাৰণে আমাৰ ৰাস্তাতে আহি অলপ পৰি দিছোঁহি মানে।
হয় আপুনি ইয়াৰ পৰা গৈ আপুনি স্নান কৰিবনে?
ইয়াৰ পৰা গৈ মই প্ৰায় খাদ্যটো খাম, আমাৰ আহাৰ খাম মানে, আহাৰ গ্ৰহণ কৰি কৰি মই শুম, শুম ঠিক মানে নিদ্ৰাত মগ্ন নহওঁ কি মোৰ অলপ ফোনটো চাম মানে মোৰ ফোনটো চাই মেলি শুম আৰু।
হয়, হয়।
প্ৰায় বাৰ এটামান বজালৈকে চাম তাৰপিছত শুম আৰু।
আপুনি ইয়াত মাটিয়ে-বালিয়ে বাগৰি ফুৰিছে এনেদৰে তাত খালি গায় আপুনি শুই ফুৰিছে আপুনি স্নান নকৰাকে যদি বিচনাত শুৱে গে আপোনাৰ চিট-চিতনি নল'ব নে?
অ' স্নান, স্নান, স্নান। অ', স্নান নকৰাকৈ মানে মই। শুব তেনেকৈ চিট-চটনি নলয়, কিয় চিট-চটনি ল'ব গাটো অলপ কোবাই দিলেই হ'ল।
হয় আচলতে আপুনি এজন খেচৰা প্ৰিয় প্ৰক্ৰিয়াৰ ব্যক্তি বুলি মই গম পাইছো। যিহেতু মই ঠাণ্ডা দিনত গা নোধো যদিও এনেদৰে গৰম দিনত মই ইয়াৰ পৰা গৈ আছো। স্নান কৰিহে মই আহ, খাদ্য খাই টোপনি যাবলৈ যাওঁ। কিয়নো তেতিয়া বহুত এটা ঠাণ্ডা অনুভৱ হয়।
হয় মই কিন্তু আপোনাৰ দৰে মই এসপ্তাহলৈকে গা নোধোৱা তাকে মই আজিলৈকে থাকি পোৱা নাই।
হয়।
সেইটো মোতকেও মই, মই, মই খেচেৰা বাৰু মোতকেই তকৈ আপুনি অধিক মাত্ৰাত খেচেৰা মানে কোনোবা হয়, হয়, হয় মই দিনটো মই মই মানে মই মানে, দিনটোত দুবাৰ হ'লেও আজি গা ধুলোঁ।
মিছা কথা, আপুনি মিছা। এটা কথা কৈছে, আপুনি শুনক গৰমৰ দিনত মোৰতো আপোনাৰ তিনিবাৰ হৈ যায় গা ধোৱা। স্নান কৰা কিন্তু আপুনি যি কলে হয় আপুনি যি কলে যে আপুনি আজিলৈ কে সপ্তাহ দিন গা নুধুৱাকে থাকি পোৱা নাই কিন্তু যিহেতু মই জ্ঞাত আপোনাৰ যেতিয়া বেমাৰ হৈছিল তেতিয়া আপুনি গুৱাহাটীলৈ যেতিয়া গৈছিল তেতিয়া আপুনি এমাহ দিন সময় গান নুধুৱাকৈ আছিল সেইটো আপুনি নিজেই স্বীকাৰ কৰিছে সত্যবচন গতিকে আপুনি কৈ দিলে যে আজিলৈকে থাকি পোৱা নাই
এমাহ দিন আচলতে নহয় মই নুধুৱাকে আছোঁ প্ৰায় আপোনাৰ পোন্ধৰ দিন। সেইটো মানে ইয়াত সেইটো মানে স্বাস্থ্যৰ স্বাস্থ্যৰ লগ ত মানে জড়িত কাৰণে সেইটো কাৰণে মই ধোৱানাই আৰু লগতে মানে তাত এটা ধুৱাৰ এটা পৰিস্থিতি নাই মানে অ হস্পিটেলত তেনেকে স্বাস্থ লয়ত তেনেদৰে গা ধুব পৰা সুবিধা নাই
হয় আপুনি সেইটো বাদ দিয়ক কিন্তু আপুনি আছিলে কিন্তু আপুনি একেবাৰে নায়ে বুলি কৈ দিলে আৰু তাৰ লগতে কথা মই যদিও ঠাণ্ডা দিনত আপোনাৰ সেই দেওবাৰে দেওবাৰে আপো মই স্নান কৰোঁ কিন্তু হ'লেও মোৰ মানে আপোনাৰ সেই গা চা গোন্ধোৱা মেলা এনেকুৱা কিছুমান মানে কৰ্ম মানে মোৰ নহয়, কাম মোৰ তেনেকুৱা নহয়
মানে ময়ো মোৰো নহয় তেনেকুৱা গোন্ধোৱা মেলা পৰি পৰিস্থিতি নহয় কাৰণ মই মানে চেন প্ৰজাতিৰ এটা বস্তু মাৰি থাকো সেইটো আ আপুনিও মাৰে ঠাণ্ডা দিনত ময়ো মাৰোঁ সে
টো আপুনি চাওঁক এতিয়া আপুনি
নহয় নহয় নহয় নহয় আপুনি আপ পুনি চব কথা বাদ দিয়ক আমি দুইটাই লেতেৰা কোনো এটাত বেছি, কোনো এটা অকণমান কম মানে সেইটো বাদ দিয়ক আমাৰ এইবোৰ ল'ৰা মানুহে এইটো চলি যায় বাৰু
হয় কিন্তু এটা কথা নচলে আপুনি শন লোৱা মানুহতো হৈ পেলাই আপুনি যে গা নোধোৱাকে কেতিয়াবা থাক কে সেইটো কিন্তু গ্ৰহণযোগ্য নহয়।
সেইটো গ্ৰহণযোগ্য নহয় নহয় মানে ভাৱেই ভক্তি বুলি এষাৰ কথা আছে
এ নহয় আপোনালোকে এইবোৰ চব মিছা কথা কৈছে
নহয় ভাৱেই ভক্তি এতিয়া ভগৱানেও গা নোধোৱাকে প্ৰভুক হেৰি কৰিছিলে মানে নাৰায়ণক পূজা কৰিছিলে। এতিয়া এতিয়া ভগৱানে শিকাই থৈ গৈছে এইটো আমি কি কৰিম আৰু তাৰ ওপৰতো আমি ক'বলৈ আমিতো কোনো নহয়, আমি সাধাৰণ মনুষ্য হে
হ'ব হ'ব আমি সেই বিষয়েও বাদ দিলোঁ। কিন্তু মই আপোনাক কৈ আছিলোঁ যে আপুনি এজন মহান যিহেতু ব্যক্তি আৰু আপুনি মহান ব্যক্তি যদিও আপুনি মানে আচলতে এজন অগাধ পণ্ডিত নহয় আপুনি গাধ পণ্ডিত গতিকে আপুনি যে গাধ পণ্ডিত, সেই গা গাধ পণ্ডিতৰ তৰফৰ পৰা আপুনি মোক কিছুমান এনে ধৰণৰ মা নে লাগতিয়াল বা প্ৰয়োজনীয় কথা আপুনি মোক
ক'ব পাৰিব। অ কেনেধৰণৰ প্ৰয়োজনীয় কথা অকণ ব্যক্ত কৰিব
মানে যিহেতু আপুনি আ মানে বহুত আ কি বুলি কয় অপৰিসীম আপুনি জ্ঞান আহৰণ কৰি থৈছে আপুনি যিহেতু মহেন্দ্ৰ কন্দলিৰ টোলত আপুনি শিক্ষা মানে গ্ৰহণ কৰিছিলে আপোনাৰ মানততো মই একেবাৰে নগন্য, আৰু আপ আপোনাৰ জ্ঞানৰ সংখ্যাটো বহুত। গতিকে, আপোনাৰ সেই জ্ঞানৰ পৰা আপুনি মোক যদি অকণমান কিবা এটা কৈ দিয়ে, যে এই কামটো তুমি কৰিবা বা এই কামটো নকৰিবা। তোমাৰ তেতিয়া ভাল হব তেনেকুৱা আপুনি কিবা মোক মানে হেৰি দিব পাৰিব নেকি?
হয়। হয়। মই আপোনাক ক'ব পাৰিম। মানে আপুনি ধৰক, এতিয়া মানে পঢ়িবলৈ যাব ন! তেতিয়া পঢ়িবলৈ যাওঁতেনে মানে, আপুনি কোনো ছোৱালীক -লৈ আপুনি চকু নিদিব। মানে কোনো ছোৱালীৰ ক্ষেত্ৰত বিৰত থাকিব। আৰু ছোৱালীৰ যদি অন্তৰখন দেখে, তেতিয়া অন্তৰখনলৈ আপুনি চকু নিদিব। তেতিয়া আপোনাৰ পঢ়াত অকণ মানে বেছিকে মন দিব পাৰিব।
হয়। হয়। হয়। বাকী মই জনামতে আপ আপোনাৰ কাষত যি ব্যক্তি আছে, আপোনাৰ যি মাহীৰ ল'ৰা তেওঁ তাতে পঢ়ে বুলি মই জ্ঞাত।
হয়। হয়। হয়।
হয়। হয়।
তেওঁ তেওঁ তাতে এতিয়া অধ্যয়ন কৰি আছে।
হয়। তেখেতে কি বিষয়ত মানে মেজৰ লৈ তেখেতে মানে পঢ়ি আছে?
তেওঁ আচলতে ফিজিকেল এডুকেশ্যন পঢ়ি আছে। থিকে আছে।
হয়। বাকী
চিন্তামণিৰ শইকীয়াৰ খবৰ খুবেই ভাল।
হয়। বাকী আপুনি বিয়া বাৰুৰ কথা চিন্তা কৰিছে নে? বাকী যিহেতু কিন্তু মই জনামতে, আপুনি মানে দু দুজনী তিনিজনী বিবাহত মানে বিবাহ কৰি আনিব বুলি মই ভাবিছো। মোৰ মনে কয় আপুনিও যে দুদন দুজনী- তিনিজনী বা ঘৈণীৰ সৈতে বিবাহ পাশত আৱদ্ধ হব গতিকে, আপুনি কিমান মানে- প্ৰথম বিয়াখন আপোনাৰ কেতিয়ালৈ হ'ব বুলি আপুনি ভাবিছে?
নহয়। নহয়। এতিয়া আপুনি চাব হা- মোৰ মান মানে এতিয়া মই